শুনি আছা শুনিছো শুনিছো হয় অ অ আছিলো ৰ'বা অলপ ভাত পানী খাই পেলে এনে আছিলো ৰবা অলপ গৈছিলো কবা সেই জেগাত
অ অ অ
পানী খালো অলপমান বৰষুণ পালো কিন্তু অলপ মানে অ আহি থাকোতে দুপৰীয়া বৰষুণ দিলে
আমাৰ পিনেও এতিয়া তোমাৰ অতি হেৰি কৰিছিল অলপ মানে মেঘা মেঘি কে আচে
অ অ এতিয়া মানে আমাৰ বৰষুণতো শেষ হ'ল এতিয়া পুৰা ৰ'দ উলাইছে কিন্তু এতিয়া উম বিৰাট এতিয়া পুৰা ৰদ দিছে কিন্তু
এই আমাৰ ইয়াত এতিয়া তোমাৰ হেৰি কৰি আছে অলপ মেঘা মেঘি কে আছে এয়াত দিব
তাকেতো তোমালোকৰ অঞ্চলটোত এনে বৰষুণ হৈ থাকেনে নাই
এ বৰষুণ এ বৰষুণ তোমাৰ হোৱা নাই বহু কেইদিন তোমাৰ গৰম পৰিব পৰা হোৱাই নাই দেখোন তেনেকে বৰষুণ
অ', তাক দ।
বৰষুণ হোৱাই নাই। মানে তোমাল, তোমালোকৰ মানে তাত পাৰ। অ' হেৰি ন, পাহাৰ বিলাকত। অলপ বৰষুণ হ'লেই কিন্তু দিগ দিগদাৰ আছে।
মেঘালয়ৰ এই এইটো। পাই বাৰু। মেঘালয়ৰ পৰা, উম্ অলপমান। এইটো, মানে অইন জেগাতকে মানে সেই অনজাগাতকে মানে অলপ হ'লেও, মানে অলপমান ঠাণ্ডাত। ঠাণ্ডা লাগে আৰু।
ঠান, ঠাণ্ডা।
ঠাণ্ডা ঠাণ্ডা এলটা, এটা ভাব আহে আৰু অলপমান কমিছে বোলো আগতকে। আগতকেনে ঠাণ্ডা। টো অলপমান আছিল আৰু মানে, সেনেকুৱা এটা ভাব হৈছিল আৰু মানে এইটো তুমি যদি তুমি পাহাৰৰ ফালে যাই থাকা।
হয় হয়, তোমালোকৰ ফালে মানে, তোমালোকৰ ফালে মানে পাহাৰ। কিমান যাব লাগে ওপৰত।
পাহাৰ বেছি নহয় ৰ'বা। এ। পাহাৰ। বেছি নহয় যাব লাগে। মানে দহ কিলোমিটাৰ, তেনেকে যায় থাকিলে পাই যায় কিন্তু। ওপৰত যাব লাগে। ওপৰত যাব লাগে আৰু এইফালে আৰু এখন পাহাৰ আছে। সেইখন বোলো সৰু বাৰু। দুই কিলোমিটাৰ মান গ'লে পায়।
তোমালোকৰ পাহাৰ খনৰ মানে হেৰি। মা মানুহ আছে তাত, মানুহ। কিমান মান, কিমান মান মানুহ আছে?
আমাৰ মানুহ। কেইঘৰমান আছে দিয়া, আগতে মানে কম আছিল, এ আজিকালি প্ৰায় দেখুৱেই মই মানুহ। মানে এইফালে এঘৰত মাটি, এনেকে মাটি লৈ পেলাই মানুহ। এনেকে এনেকে হেৰি কৰে। অ' মই দুদিনমান আগতে গৈছিলোঁ মানে, পাহাৰৰ ফালে। মানুহ, আগতকে কিন্তু বাঢ়িছে কিন্তু সেই। বাঢ়িছে বাঢ়িছে।
অ' কিন্তু তোমালোকৰ কিছুমান অসুবিধা হয় কিন্তু ন, এই তোমাৰ অসুবিধা। কি ক'লে?
অ' হয় হয় হয়, মানে পাহাৰৰ মানুহ বিলাক মানে। আমি বাৰু ঠিকেই বাৰু তলতে।
অ',
পাহাৰৰ মানুহ বিলাকে মানে কি, অলপমান দূৰ হয় ন তেওঁলোকৰ। মানে দোকান - চোকানে যাবৰ কাৰণে, মানে সিহঁতে আকৌ তলত নামি আহিব লাগে।
হয় আৰু উঠি যাব লাগে।
যাব লাগিব আকৌ, এইটো মানে সেই এই আমাৰ খিনি মানে অলপমান ভাল আৰু।
হয় হয়, এই আমাৰো গাঁৱৰ মানে তেনেকুৱা এজন দাদা আছিল, মানে তোমাৰ। গুৱাহাটীতে থাকে তোমাৰ। এই এই হেৰিত থাকে, তোমাৰ এখিনি কামাখ্যা পাহাৰ যে আছে। তোমা নিলে। আৰু সেইখিনিতেই তোমাৰ কামাখ্যা মন্দিৰতে। সেইখন। মানে থাকে। কিন্তু এই। যাবৰ উপায় নাই মানে তাত। নহয় বৰষুণ, বেছি ওপৰতো নহয় কিন্তু তোমাৰ বৰষুণ দিলে। মানে ইমান পিছল হৈ থাকে।
উম্, অ' বহুত পিছল হয় কিন্তু মানে। বৰষুণ দিলে মানে বাহাৰ বিলাক, মোৰ এজন বন্ধুৰ ঘৰ আছিল, মানে বহুত পিছল আছিল। ছিল কিন্তু এবাৰ মই পৰিছিলোৱে সৰুতে।
অ', অ', আৰু, আৰু তোমাৰ মানে, হেৰি হৈ থাকে মানে। অসুবিধা এ, তোমাৰ চিলিণ্ডাৰ বিলাক। কিবা বজাৰ- চজাৰ কৰিব লাগিলে, মানে অলপ বৰষুণটোত অলপ দিগদাৰ হয় কিন্তু।
দিগদাৰ, দিগদাৰ। আৰু কিছুমানৰ ভাবা গাড়ী থাকা মানুহ। যদি পাহাৰত থাকে গাড়ীখন তলত থব লগা হয়, কাবাৰ ঘৰত।
অ', তল, তলত
অ', সেইটো কাৰণে আকৌ ভাড়াও দিব লাগিব। অলপমান দিগদাৰ। ভাড়া দিব লাগে, সেয়েত'। এনে আৰু কি কৰিব, ভাড়াটো দিয়ে মাহে মাহে কিবা কিবি।
হয়, হয়, হয়। আমাৰ ইয়াত ওচৰত কিন্ তো, তোমাৰ, আমাৰ ইয়াৰ ওচৰত কিন্তু আছে এনাই। ওচৰত আমাৰ ইয়াৰ পৰা মোটামুটি দছ এখন পাহাৰ পায় আমাৰ ইয়াতো। তাতেই গৈছিলো তোমাৰ এই, উ, পাহাৰ এখনে। সৰু পাহৰ ডাঙৰ নয়। এইখন তোমাৰ হেৰি বুলি কয়। বৰম্ব পাহাৰ বুলি কয়।
অ', বৰম্, শুনিছো কিন্তু নামতো মই চাগে।
অ', অ', অ'। হয়, এ, বেছি ডাঙৰ নহয় তেনেকুৱা।
কেনেকুৱা লাগে তাতে যায়?
এ, তাত মানে কি আৰু, তাত এতিয়া তোমাৰ এই তোমাৰ হেৰি বিলাকে ঘৰ বনাইছে তোমাৰ এইবিলাক। এই তোমাৰ মিঞা মানুহ বিলাক যি আহিছে।
হয়, হয়, হয়। উ।
তাত তাত তাৰমানে সিহঁতৰ নিজৰ মাটি নহয়। সিয়তে পাহাৰ বিলাক কাটি কাটি দখল কৰি লৈছে। এতিয়া ৰাস্তাৰখনতে ঘৰ, ঘৰ বনাইছে।
অ'।
তাৰে পিছত তোমাৰ, হয়, হয়, এই তোমাৰ কেতিয়াবা লি উচ্ছেদ কৰে তোমাৰ চৰকাৰে যি উচ্ছেদ কৰে। এ, সেইবিলাক মানুহকে কৰে মানে।
অ', হয়, হয়, হয়।
নাই একেবাৰে, তাকে দখলে কৰেনে
অ', ইয়াত কিবা কাম কৰিব আহিম বুলি কৈ দখল কৰি লৈছে। এতিয়া তুমি সেই এতিয়া তুমি সেইবিলাক মাটি ল'ব গ'লে, কৌড় টকাৰ মাটি কিন্তু
অ', অ', হয়, হয়, মই মাজতে বাতৰুৱেমত চাইছিলো কিন্তু।
কৰে হয়। আৰু সিয়তৰ কাম বেলেগ নাই। পাহাৰৰ এইবিলাক শিলমখা ভাঙি কিনে সিহঁতে নিজে ভাঙি কিনে সেইবিলাক মেতেল বিলাক বিক্ৰী কৰে তোমাৰ।
অ', আমাৰ ইয়াতো মানে শিল ভাঙি থকা শুনো কিন্তু মই পাহাৰত। পাহাৰত মানে একদম বন্দুকেৰে একদম বহুত ডাঙৰ এটা শব্দ হব।
হয়, হয়।
শব্দ হয় মানে তেওঁলোকে এই এনেকে কৰে।
ডাঙ--ডাঙৰ ডাঙৰ শিল বিলাক কাটি আনি তোমাল সৰু সৰু কৰি সেইবিলাক এই আমাৰ ঘৰত, যি তলত ঢালাই কৰিলে ব্যৱহাৰ কৰা হয়।
হয়, হয়, হয়।
সেইবিলাক মানে সিহঁতে, সেইবিলাক বিয়া বি এ
অ তাৰে পৰা আনে ন।
অ তোমাৰ তাত চিয়াম তোমাৰ বাইশ মানকে লয় এক্সিয়াম সেইবিলাক মেট বিলাকৰ।
উম ডাঙৰ মানে হেৰি দাম আছে এইবিলাকত।
দামছে তোমাৰ এই আমাৰ পাকে ঘৰৰ ফ্লৰ বিলক প্লাষ্টাৰ যি কৰে ঢালাই
প্লাষ্টাৰ কৰে হয়, ঢলাই কৰে হয়।
যে তেনেকে
অ তাকেতো। সেই সেনেকে আমাৰ ফালে মানে কি পাহাৰৰ ফালে মানে, সে-সেনেকে কলো নহয় মই পাহাৰত এনেকে বন্দুকেৰে কিছুমান মানুহ আহে বাৰু, এনেকে শিল ফু তাই সেই এইবিলাক কৰে। আৰু আমাৰ পাহাৰৰ ফালে কিন্তু বেছিভাগ মানুহ সেই গাৰো, খাচী এনেকুৱা মানুহ কিন্তু। গাৰো, গাৰো। খাচী মানে সেনেকুৱা মানুহ, আৰু তোমাৰ এই বজাৰত যেতিয়া বজাৰ কৰিব যাওঁ। এই তেতিয়া মানে তেওঁলোকে তলত নামি আহে আৰু, তেওঁলোকৰ এই বস্তু বিলাক লৈ এনে। কি কি মানে ফল মূল আদি কল-চলা আনে। কেতিয়াবা গাৰো কল খাই চাবাচোন মানে কেনেকুৱা লাগে, বহুত ডাঙৰ ডাঙৰ হয়।
অ গাৰোৰ কল, এ তোমাৰ হেৰি কল বুলি কয় নেকি, পদব কল বুলি কলি এটা।
অ সেই সেনেকুৱাে।
ডাঙৰ। আমাৰ ইয়াত কিন্তু পদদ কাল বিলাক ডাঙৰ ডাঙৰ কল।
ডাঙৰ ডাঙৰ সেইটোৱে।
এটা খাব নোৱাৰা অকলে।
খাব লগে কাটি কাটি।
অ পাহাৰ বিলাকত হেৰি নাই নেকি তোমালোকৰ, এনে ফৰেষ্টৰ মানুহ নাথাকে নেকি, তোমালোকৰ যায় নে নাযায়?
হয় আছে বাৰু। আমাৰ মানে কি দুখন মানে এনেকুৱা দুখন পাহাৰ। এখন মানে ইফালে মানে আমাৰ বন বিভাগৰ ফৰেষ্টৰ মানুহ,
হয়।
ৰ মানে এই আৰ্মি মিলিটাৰী এনেকাে আছে বাৰু বিষ্ট পাহাৰ বুলি কয় এইখন। আৰু এখন তোমাৰ এই মেঘালয়ৰ পাহাৰ বুলি কয়। এই মেঘালয় পাহাৰত মানে ইমান মানে ফৰেষ্টৰ মানুহ এনেকে যায় নাথাকে।
অ তাৰ মানে মেঘালয় পাহাৰখন তাৰ মানে মেঘালয়ত পৰে নেকি সেইখন?
মেঘালয় অলপমান গ'লে ইফালে বৰ্ডাৰটো পাই আৰু, মানে মই ইমান দূৰলৈকে গৈ পোৱা নাই। কিন্তু কিমান বা দ দূৰ আছে বাৰু দূৰ কিছু আছে বাৰু নহোৱা নহয়। আছে। হয় হয় হয় হয় বৰ্ডাৰ।
বৰ্ধাৰ পৰে মানে তাত তোমাৰ কিজানি মেঘালয়ৰ হেৰি থাকে তাত।
থাকে-থাকে-থাকে কিছুমান থাকিব, মানে বহুত তুমি দূৰলৈ গলে থাকিব কিন্তু। ইমান দূৰলৈকে গৈ পোৱা নাই কোনেও গৈ পোৱা নাই বাৰু। অলপমান সেই বিপদ হয় নহয়। ত অলপমান দূৰ বাইক-চাইক চলালে ভাল বাৰু।
হয় হয়। এনে কিবা তোৰ, হয় হয় তোমালোকৰ এনে কিবা জীৱ-জন্তু দেখা নাই এনে পাহাৰত।
পাহাৰত জীৱ-জন্তু
দেখা-দেখিছা নাই এতিয়া লৈকে?
সেই তেনেকা দেখা নাই কিন্তু। মানে কি আৰু আমাৰ জীৱ-জন্তু মানে বান্দৰ-চান্দৰ এইবিলাক চৰাই-চিৰিট কিবা ডাঙৰ ডাঙৰ চৰাই দেখো কেতিয়াবা কেতিয়াবা, এনে কিন্তু দেখা নাই। তোমালোক ফালে দেখা নেকি?
আমাৰতো পাহাৰ ইয়াত মানে তেনেকুৱা নাই কলোৱে দেখোন আমাৰ তোমাৰ ঘৰৰ পৰাই মোটামুটি পোন্ধৰ বিশ কিলোমিটাৰ যাব লাগে
অ অ সেইটো হয় কিন্তু দূৰ আছে
মানে এইবিলাকো গাঁৱে পৰে পাহাৰ এলেকা নপৰে হয় তেনেকুৱা ম তোমালোকৰ ফালে পাহাৰত থাকে ন তোমাৰ বাঘ বিলাক থাকে
অ সেনেকুৱা কিন্তু খবৰ নাই অ তাৰ ক কথা মনত পৰিল হাতী ওলাইছিল ৰবা তিনি বছৰমান আগতে মানে ই আমাৰ ইয়াৰ লাগি আছিল মানে হাতী হাতী মাজে মাজে কেতিয়াবা ওলাই
অ হাতী থাকে অ অ বনৰীয়া আ তোমাৰ এইটো
মানে ৰাতি মানে কেতিয়াবা আক্ৰমণো কৰে মানে ডাঙৰ ডাঙৰ হাতী আহে
হয়
এই আৰু কেতিয়াবা বহুত কম বাৰু এটা দুটা মানহে আহে আৰু বছৰৰ মূৰত বা দুবছৰৰ মূৰতহে সেনেকে তেনে কিন্তু এনে নাহে আছে আছে নহয় অঁ নহয় আছে আছে
বাঘ হৰিণা এইবিলাক আছে কিন্তু
অ একদম দূৰলৈকে গলে হব পাৰে সম্ভৱ আছে কি নাই
আছে আছে পাহাৰত নথকাকৈ নাথাকে তোমাৰ থাকেই থাকিবই তাত তেনেকুৱা মানে
তিয়াই তে ঠিক আছে বন্ধু আজি ভাল লাগিল ভাল লাগিল বাৰু পুনৰ কথা পাতিম ঠিক আছে হয়